কি খবৰ
ভাল তোমাৰ
ভাল ভাল বৰষুণ দিছে চোন
অ তুমি গুৱাহাটীত থাকা নেকি
অ হয় তুমি
মই তেজপুৰ
অ এইটোৱেই বাৰু গৈ পোৱা নাই
কি কলা
বাৰু গৈ পোৱা নাই তেজপুৰ এনে ফুৰিব গৈছা নে নাই কৰবাত
মানে তুমি তেজপুৰ আহা নাই
নাই নাই গৈ পোৱা নাই
অ
উম
চাহ খালা নে
খালো তুমি
নাই মইতো হলিকচ খালো
অ হয় নেকি
অ
কৰবাত ফুৰিব গ'লা নে নাই
মই ভাবিছিলো আজি পাৰ্কত যাম বুলি পিছত যোৱা নহ'ল মানে মোৰ ফ্ৰেণ্ডটো যে তাৰ মামা বাৰী গুচি গ'ল মামাৰ ঘৰত এইকাৰণে
অ
কালি বাৰু আমাৰ মন্দিৰত পূজা আছে তাত যাম
অ কি পুজা
কালী পূজা
অ
মানে আমাৰ মূৰ্তিটো চাপত স্থাপিত কৰা চাৰি বছৰ হ'ল ন সেইকাৰণে অলপ উৎসৱ নিচিনা ডাঙৰ কৰি পাতিব
অ আচ্ছা ময়ো ক'তো ফুৰিব যোৱা নাই ভাবিছো দাৰ্জিলিং যাওঁ বুলি একেচোন গৰম দিছে আৰু বৰষুণো কমোৱা নাই আজিতো দিনটো মাৰিলে বৰষুণ
পুৰা দিন
অ ৰোৱাই নাই অলপো
অ
তাত দিছে নে
ইয়াতেতো দিয়া নাই
হয় নেকি
ইয়াতে বৰষুণ নাইয়ে
হয় নেকি ইয়াতে আৰু বহুত বৰষুণ দিছে মানে পানীয়ে হৈছে চোতালত
অ।
অ, ঘৰত সোমোৱা নাই দিয়াচোন।
কি কলা?
ঘৰত সোমোৱা নাই পানী কিন্তু একদম বাহিৰত ভৰ্তি হৈছে যাব নোৱাৰি আৰু খোজ দিব নোৱাৰি।
অ আচ্ছা।
ভাত বনালানে? মোৰ ঘৰত মা, দেউতা আৰু দাদা এজন আৰু বা এজনী।
অ ঠিকেই আছে।
উম। ভাত বনালানে?
মই ভাত বনাব নোৱাৰো মায়ে বনাই এতিয়া মানে মই বনোৱা নাই ন কেতিয়াও।
অ।
ৰান্ধাই নাই সেইকাৰণে নোৱাৰো মানে ভাজি-তাজি এইবোৰ ৰান্ধিব পাৰো। এনেইটো নোৱাৰো মায়েই বনায়।
অ মইয়ো বনাব নোৱাৰো এনেকে।
অ। দুপৰীয়া আজি দুপৰীয়া কি দি খালা?
মই দুপৰীয়া মা বনাইছে কণীৰ দম আৰু বেঙেনাৰ যে চব বনাইছে
অ অ।
আৰু মাছ আছিলে।
অ।
সেনেকৈ খালো। তুমি?
মই মাংস দি খালো আৰু দালি, ভাজি বনাইছিলে।
অ।
একেই।
কিমান? এই তুমি এতিয়া কি পঢ়ি আছা?
মই এতিয়া ডিগ্ৰী ফাৰ্ষ্ট চেম।
অ।
তুমি?
মই এই চেকেণ্ড য়েৰ।
ছেকেণ্ড য়েৰ?
অ।
অ ভালকে পঢ়া আৰু।
অ সেইয়াই।
এতিয়া কি বন্ধ নিকি স্কুল?
এতিয়া বন্ধ দিছে চামাৰ ভেকেচন।
অ আমাৰো বন্ধ দিছে। তোমাৰ কি পুৰা মানে মাহটো বন্ধ দিব নে হাফ মাহ বন্ধ দিব? যেনেকে পোন্ধৰ দিন নিচিনা। পুৰা মাহটো বন্ধ দিব। আমাৰটো হাফ মাহ বন্ধ দিয়ে মানে পোন্ধৰ দিন।
হয় নিকি। এতিয়াও নে?
এতিয়া এতিয়া নহয় এতিয়াটো মই নতুন মানে নিউ কলেজত এডমিশন ল'লো ন। আগতটো মই স্কুলত পঢ়ি আছিলোঁ চাগে ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰলৈকে।
অঁ।
অঁ
পিছে তোমাৰ কিস্ মানে কি ক'লা?
কি ক'লা তুমি?
মানে তোমাৰ কোনটো চাবজেক্ট টাফ লাগে?
মোৰ তেনেকৈ এনেকুৱা নাই। মই লজিকটো ভাল লাগে একদম।
অঁ আৰু?
সেইটোৱে আৰু ফ্ৰেবেত।
অঁ, আচ্ছা। তুমি চাইন্স লৈ পঢ়ি আছা নেকি?
নাই, নাই আৰ্টছ।
অঁ
তোমাৰ?
মোৰ মোৰ তেনে পলিটিকেল এইটো ভাল লাগে।
অঁ
পলিটিকেল, এডুকেশ্যন এই দুটা চাবজেক্ট বেছি ভাল লাগে।
হয় নেকি? তুমি চাইন্স লৈছিলানে?
নাই, নাই মইতো আৰ্টছ লৈ পঢ়ি আছো।
ড্ৰীম কি তোমাৰ?
ড্ৰীমটো মোৰ বিজনেছ কৰাৰ।
অঁ, আচ্ছা। ইকনমিক্স
তোমাৰ অঁ।
ইকনমিক্স লৈছা নেকি?
ইকনমিক্স?
অঁ।
নহয় এইটো কলেজত মই আমালোকে ই কৰিম।
হয়, হয়। অঁ অঁ অঁ ঠিকে আছে।
তাৰপিছত কোৱা, তোমাৰ কি মানে ড্ৰীম আছে হোৱাৰ?
লয়েয়াৰ।
অঁ ল ' লৈ পৰিবা নেকি?
অঁ
অঁ, ঠিকেই আছে।
উম, ওঁ।
এতিয়া কি কলেজ পঢ়ি আছে নে স্কুলত?
মই এতিয়া কলেজ।
কলেজ? ঠিকে আছে। মইটো ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ স্কুলতে পঢ়িলোঁ।
হয় নেকি?
অঁ
নিজৰ গাঁৱত আছিলোঁ। তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মানে, মোৰ মা আছে আইতা, মাহী, তাৰপিছত মানে মোৰ জইণ্ট ফেমিলি আৰু বহুত ডাঙৰ আৰু বাকী কি মোৰ পাৰ্চনেল পাৰ্চনেল ক'ব গ'লে মোৰ মা, দাদা মোৰ বাটো বিয়া হৈ গল মানে মোৰ মা, দাদা, মইে আছো এতিয়া। আৰু এটা কুকুৰ, মেকুৰী, এইবোৰ আছে মানে ম মই পহো মায়ে।
হয় নেকি ভাল পোৱা নেকি একবোৰ
আহ
উম
কি? কোৱা পিছে
এ কুকুৰটো, ভালে লাগে মোৰো ফেভৰেট হয় বাট মায়ে পুহিব নিদিয়ে। এতিয়া
অ
ওম
আমাৰতো মই নুপুহো মায়েই পুহে মানে মই আৰু মৰম কৰোৱাই। এবাৰ এবাৰ কামুৰি কামুৰিলে ন মোক তাৰপিছৰ পৰা মই মই মানে অলপ- টাচ কৰিবলৈ ভয়েই পাওঁ।
অঁ মানে মেডিচিন খোৱা নাই নেকি?
ডজি মানে একগজেশ্যন দিছোঁ।
অ তেতিয়াতো কামুৰিলে একোন নহয় চাগে।
কি ক'লা?
তেতিয়া কামুৰিলে একো নহয় চাগে।
নহয় তোমাৰ বেজি মাৰিব লাগিব ন।
অ অ আ
মই নিৰামিষ খাব লাগিব ঘিচি খাব লাগিব আৰু একো নহয় বোলে এনেকা নহয় তোমাৰ মেডিচিন নামাৰিলো মানে পগলা হৈ যাবা।
অ সেইটো হয় তুমি ৰাতি কিমান টাইম মোবাইল চোৱা।
ৰাতি
অ-
মই দছটা-
বাাহ ইমান কওঁ কিয়?
মইতো শুই প যি টোপনি লাগে অ মই মইতো টোপনি দি দিওঁ।
হয় নেকি কি মই মানে দিন যদি টোপনি যাওঁ
অ
বাকী মানে বহুত টাইম থাকিব বাৰু আৰু যদি দিনত যদি টোপনি নাযাওঁ। একদম মানে ৰাতি নটা বজাতে শুই দিম।
উ
আজি টোপুনি মাৰিছো আজি ৰাতিলৈ থাকিব লাগিব
মোৰ মানে দিনত খোলেও আৰু ৰাতি মানে দিনত- শুলও কি নোশুও কি মই দহটা বা চাৰে দহটা মানত কমেই মানে ভাত চাত খাই খোৱাৰ পিছত মানে অলপ টাই মবাইলটো চাই কিনে।
উ
বেছি টাইম নহ পাঁচ মিনিট মান মোবাইলটো চাই কেনে শুই যাম আৰু মইতো মোৰ মাৰ লগত ফোন অ
উম।
এইকাৰণে মানে ম মোবাইল ৰাখিব কি নাই এনেকা বকি থাকে।
অঁ।
গালি পাৰি থাকে যে কাৰণে মই থৈ মোবাইলটো ইমান টাচ নকৰো।
খাত জল দে ফ নে বত
নহয় আমালোকেতো দহটা এনেকা বজাত খাইলো চাৰে দহটা মানত শুই- শুই যাও।
উম। মমতো বহত াইম নটা বাজে বাৰটা বাজে বহত াইম মানে
অঁ।
নম
পিছত তেজপুৰ আহিবানে ফুৰিবলৈ?
যাবৰটোো ইচ্ছাই বাৰু কেতিয়াবা যাব পাৰিলে যাম।
অ' হ'ব।
ও
মানে এতিয়া গৰম বন্ধত ফুৰিব যোৱা নাই?
নাই যোৱা নাই ভাবিছিলোঁ দাৰ্জিলিং যাম বুলি। তাৰপিছত দেউতাই ক'লে এতিয়া নালাগে, শিৱসাগৰ যাম চাগে।
অঁ। ঠিকে আছে।
কি কৰো ভাবিব লাগিব।
উম, মই গৈছিলো অ মাহঁতৰ লগত।
এইবাৰ গৈছা নে?
অ' ফুৰিবও গৈছিলো মৃত্যুঞ্জয় মন্দিৰ গৈছিলো তাৰ পিছত। দাদাৰ লগত, মোৰ দাদাৰ ঘৰত গৈছিলো।
অঁ।
তাৰ পিছত ফ্ৰেণ্ডহঁতৰ লগতো যায়ে থাকো, মানে বেছি নাযাও এনে পুৰিত। মানে লোকেল এনেকা যেনেকা মল তোমাৰ হৈ গ'ল তাৰপৰা তোমাৰ ৰেষ্টুৰেন্ট হৈ গ'ল। তাৰ পিছত পাৰ্ক চাৰক হৈ গল ন এনেকা টাইমত যাও এতিয়া মানে বন্ধ। বন্ধ আছে।
অ' তেজপুৰত টিলিঙা মন্দিৰ আছে ন?
কি কি?
তেজপুৰত টিলিঙা মন্দিৰ নাই।
টিলিঙা মন্দিৰ।
টিলিঙা মন্দিৰ বুলি যে কয়।
অ' আছে তো।
অ' গৈছা ন, যাবাই দিয়াছো ওচৰতে। মানে ওচৰতে লোৱা নাই নেকি
মই সৰু থাকোতে গৈছিলো চাগে, মোৰ মনত নাই সৰু থাকোতে গৈছিলো।
মই এতিয়া যোৱা নাই।
এতিয়া যোৱা নাই।
আচ্ছা।
ইয়াতে মহাভৈৰৱ মন্দিৰ আছে, গমটো পোৱাই মহাভৈৰৱ।
অ' শুনা নাই এইটো।
মহাভৈৰৱ শুনা নাই?
নাই।
এইটো ফেমাচ মন্দিৰ হয়।
কি কোৱা?
তেজপুৰৰ ফেমাচ মন্দিৰ।
নাই, নাই আৰু শুনিছো যদিও পাহৰিছো এতিয়া।
অ শুনিছা চাগে, পাহৰি গলা।
অ হ'ব পাৰে।
অ
বৰষুণটো মানে কমাই নাই এতিয়া।
ইয়াটো মানে
মানে, বৰষুণ দিলে মানে কিবা এটা ভাল নালাগে।
পুৰা বোকা বোকা হৈ থাকে যে। কাৰণে চাগে, ৰাস্তাত অ
অ!
তুমি কি গাঁৱৰ চাইটত থাকা?
অহ,
অ!
তোমাৰ গাওঁ ভাল লাগে নে?
মানে ভাল লাগে, মই মানে থাক মানে মই কি কয় দিনত যায় কেনে আকৌ মানে আহি যাম ৰাতি নাথাকো এনেকা টাইপত।
কিয় ভাল নোপোৱা নেকি?
এই ৰাতিপুৱা অন্ধকাৰ হৈ যায় আৰু ৰাতি ওলাবও নোৱাৰো মানে মানে মই মানে গাঁৱত থাকা নাই! মানে মোৰ বাইয়ে গাঁৱত বিয়া কৰিছে ন। ত তাতে গলে মানে মোৰ মাতো বা মোৰ ঘৰৰ পৰা মানে পাঁচ ইছ্মাইল হে এনেকা চাইডত বিয়া কৰিছে।
অ আচ্ছা!
তাতে গলে মানে কি কোৱাচোন তাত আমাৰ ঘৰতে থাকিব লাগে, মানে তুমি দিনত ফুৰিব পাৰিবা। বাট তুমি, মই চিনিও নাপাও ন ইমান! মানুহবোৰো চিনি নাপাওঁ মই মানে বেলেগ মানুহ লগত যে ফট কৰি মানে কথা পাতিব নোৱাৰো। মানে কমফৰটেবল নহওঁ এনেকা টাইমৰ। তাৰ পিছত তাতে গলে মানে- ৰাতি পুৰা অন্ধকাৰ হৈ যায়, ঘৰতে বহি থাকিব লাগে। এইকাৰণে মোৰ মানে ইমান ভাল নালাগে। তাৰ ভাষাটো আৰু মোৰ ভাষাটো অলপ বেলেগ টাইপৰ, মইতো বেংগলী কথা পাতো ন। আৰু সিহঁতৰটো মানে বস্তিক।